অ অ শুনিছো দিয়া।
কি কৰি আছা অ শুনিছো শুনিছো
অ আছো ৰবা এনে তুমি
ময়ো এনে আছিলো ৰবা
অ চাহ তাহ খালা?
নাই আ ৰবা এই খো চাহ নাই খোৱা মই অলপ আগতে ৰুটিয়ে খালো। অ তুমি কিবা খালা।
উম খালো ৰবা মই তোমাৰ পিঠা গুৰি আছিলে তাতে পিঠা গুৰি দিয়া এনেকে চাহ খালো।
অ হয় নেকি বাকী খবৰ ভালনে ঘৰৰ ফালেও।
অ খবৰ ভাল দিয়া তোমালোকৰ।
আমাৰো ভালে ৰ'বা।
অ অ এতিয়াতো গৰম বন্ধয়ে চাগে ন।
অ গৰম বন্ধয়ে দিছে ৰ'বা তোমালোকৰ।
উম আমাৰো দিছে ৰ'বা
অ ক'ৰবাত ফুৰিবলৈ গ'লানে নাই
ফুৰিব যোৱাই হোৱা নাই ৰ'বা আমাৰ ইণ্টাৰ্ণশ্বিপ চলি আছে যে
অ হয় নেকি উম
পৰহিৰ পৰা চলিব আৰু
অ আচ্ছা ভালেই তেতিয়াহ'লে
তাকে তুমি ক'তো ফুৰিব যোৱা নাই
নাই ৰ'বা যোৱা নাই এতিয়ালৈকে চাওঁ লগৰবোৰৰ লগত ক'ৰবাত যাম চাগে নহ'লে বা মামাহঁতৰ ঘৰতো যাব পাৰো আৰু
অ এনে গাঁৱে ছাঁৱে যোৱা আৰু ন যোৱা হয় চাগে তোমাৰ
অ হয় মাজে মাজে কেতিয়াবা নহয় আৰু এইবাৰ যাম চাগে ভাবিছো আৰু
এনে বিহুত যোৱা নে ঘৰ গাঁৱত
অ যাও যাও বিহুততো বহুত ভাল লাগে গাঁৱত যায়
উম তাকে আমাৰ বাৰু তেনে কে যোৱা নহয় কেতিয়াবাহে মানে বহুত কমকে যোৱা হয় গাঁৱত ঘৰতে বিহু উদযাপন কৰা হয় আৰু আমাৰ
অ অ কিন্তু গাঁৱত বহুত ভাল লাগে ন তুমি চাগে এবাৰ দুবাৰ যদি গৈছাও মানে গাঁৱৰ বহুত মানে পৰিৱেশটো বহুত ধুনীয়া হৈ লাগে দিয়াচোন বিহুৰ সময়ত
অ বিহুততো আৰু ভালেই লাগে দিয়াচোন গাঁৱত গৈ মানে আজিকালি গুৱাহাটীত সেইটো বস্তু দেখিব পোৱাই নাযায় ন কিন্তু গাঁৱৰ আমেজটোৱে মানে সু কিয়া হয়
অ তুমি ঠিকেই কৈছা গুৱাহাটীততো আমাৰ এতিয়া বেছিভাগ মানে সেই মঞ্চ বিহুবিলাক তে গুৰুত্ব দিয়া হৈ দিয়াচোন বাকী ইমান নিয়ম নীতিবোৰ পালন কৰে যদিও ইমান কৰা নহয় আৰু
উম উম সেইটোয়ে তোমাৰ মাতটো কিন্তু সৰু সৰুকে আহি আছে কিয় বা হেডফোন লৈ আছা চাগে
নাই নাই শুনিছানে এতিয়া
অ মানে একদম সৰু সৰুকে আহি আছে কমকে আহি আছে কিয় বা
অ কিয় বা কিবা হ'ল।
মোৰ মোবাইলৰে কিবা প্ৰব্লেম চাগে
অ হ'ব পাৰে এতিয়া ঠিকে আছে নে সেনেকুৱাই হৈ আছে।
তেনেকুৱাই হৈ আছে‌।
অ কি বা হ'ল গম নাপাও দিয়া বেয়া নাপাবা
নাই নাই কিয় বেয়া পাম তাকে বিহু পিছত তোমালোকে পিঠা চিঠা বনোৱা নে নাই?
হয় আমাৰ ঘৰত বহুখিনি পিঠা বনোৱা হয় দিয়াচোন মায়ো বনায় বা ময়ো মাৰ পৰা শি- কি লৈছোঁ আৰু বা বহুত ভাল লাগেই এইবিলাক বনাই মই বনাওঁ। তুমি বনোৱানে?
মই বাৰু কেতিয়াবা মানে ধৰা মায়ে বনাই থাকিলে তাৰে মাজতে এ খন গৈ পেলাই বনাও মানে বনাব নাজানো যে ভাল- কে ভাঙি ভাঙি যায় পিঠা বনালেও। মাহঁতে পিছত আৰু মানে বনাব নিদিয়ে আৰু যে ভাঙি থাকিবি বুলি কৈ পেলাই বনাবই নিদিয়ে।
অ মাহঁতৰো খং উঠৈ দিয়াচোন মানে আমাৰ মাৰো আগতে মই যেতিয়া একদম পৰা নাছিলোঁ মোৰো মানে ফাৰ্ষ্ট ফাৰ্ষ্ট বনাওঁতে এনেকুৱা হৈছিল তেতিয়া মাৰ পৰা ময়ো বহুত গালি খাইছিলোঁ দিয়াচোন কিন্তু পিছত মায়ে শিকায়ো দিলে বা মোৰো হ'ল আৰু।
অ নাই ভাল লাগে কিন্তু ন পিঠা চিতা বনাই।
অ বহুত ভাল লাগে মানে আৰু সেইখিনি হয় বিহুৰ সময়ত মানে ব মানে যেতিয়া মাহত বনাই থাকে বা একেলগে খুৰীমাহঁতৰ লগত বনাই থাকিলে চায়ো ভাল লাগে বা যদি নিজে পাৰোঁ তেন্তে বনাই বহুত ভাল লাগে দিয়াচোন।
অ সেইটোয়ে তাকে আজিকালি কুছ- চবে বেছি ভাগে কিনিয়ে আনে ন পিঠ- ঠা ঘৰত নবনায় কষ্ট হ'ব বুলি বা খৰচ হ'ব বুলি। কিন্তু কিনি আনাৰ সেই সোৱাদটো নাপায় ন।
অ আৰু ভ মানে এটা নিজৰে ভাল লাগে দিয়াচোন যে নিজে বনোৱা পিঠা আমাৰো ঘৰৰ এঘৰৰ আছে মানে তেওঁলোকে পিঠা কিনিয়ে আনে বা মানে এনেদৰে বজাৰৰ পৰা লৈ আনে ত তাতকে মই ভাবো যে আমাৰ যোনবিলাকে ঘৰত বনাই সেইবিলাকৰে ভাল মানে এটা ভা- ভালো লাগে মানে ঘৰৰ মা কোনোবা ভনীয়েক চনীয়েক থাকিলে বা নিজৰ জীয়েক বোৱাৰীক লগত বনাই সেনেকুৱা মানে এটা কথা বতৰাও হ'ল একেলগে পিঠা বনোৱা হ'ল বহুত ভাল লাগে সেইখিনি টাইমত।
অ সেইটোৱে আজিকালি বহুতে কিনিয়ে আনে কিন্তু কিনি অনা পিঠাখন মানে মই ইমান সোৱাদ নাপাওঁ ঘৰত বনোৱাতো যিমান সোৱাদ লাগে। আৰু কিনি আনাৰ পিছত বা পেকেটত কি বা ভৰাই থৈ দিয়ে কেনেকে বা বনাই।
তাকেতো আমাৰ এতিয়া ঘৰত বনালে মানে চাফাও হয় দিয়াচোন বা আমি বহুত ধুনীয়াকে বনোৱা যায় বা বহুত নিজৰ এটা কষ্ট থাকিলে ভালো লাগে বা সকলোৱে ভাল পায়।
উম সেইটোয়ে মানে এতিয়া কিনা পিঠা বনোৱাতকে যদি আমি ঘৰতে যদি নিজে বনাও হয় নাই। তেতিয়া মানে আমাৰ ধৰা পৰম্পৰা তো মানে থাকি যায় আৰু কিন্তু
অহ
বজাৰৰ পৰা কিনি আনিলে আও সেইটো হেৰি নাথাকে যে বিহুত বিহুত আৰু পিঠা ঘৰতে বনাই ভাল লাগে।
তাকেতো কিছুমান মানুহবিলাকে মানে কেনেকৈ কে কিনি আনে বোলে এতিয়া বহুতৰ এনেকুৱা দিয়াচোন সেই কি বুলি কয় বিহু হ'লেও বন্ধ চন্ধ নাপ- পায় বা এদিনে বন্ধ পায় তেওঁলোকৰ মানে উপায় নাপায়হে এনেকুৱা কৰিব লগা হয় বাকী যোনবিলাক সময় থাকে হাতত নিজৰ বা পাৰে তেন্তে সেই তেওঁলোকে এনেদৰে কিনি অনাটো মোৰ মতে উচিত নহয়।
উম, সেইটোৱে আৰু। মোৰ মতেও উচিত নহয় বাৰু কিন্তু কেতিয়াবা উপায় নাই দিয়াচোন বাৰু আৰু কিছুমানে বাৰু এটা কথা কব গলে মানে কিছুমানে ধৰা পিঠা ঘৰতে বনাই পেলাই যে বিক্ৰী যে কৰে তেওঁলোকৰো ধৰা ব্যৱসায়ত কিছুমান মানে কিছু পৰিমাণে হ'লেও লাভ হয় দিয়াচোন তেওঁলোকে চলিব পাৰে এতিয়া চোৱা উম, মানে যিবিলাকে মানে অৰ্থনৈতিকভাৱে সক্ষম নহয় তেওঁলোকে ধৰা কিছুমান ব্যৱসায় কৰি পেলে ধৰা, পিঠায় বেচিলে বা কিবা এনেকুৱা বিক্ৰী কৰিলে। তেওঁলোকে ধৰা অকমান কিছু লাভ হয় আৰু তেওঁলোকৰো হয় নাই।
হয় তুমি‌ ঠিকেই কৈছা দিয়াচোন, বহুতৰে এনেকুৱা হৈছে যে মানে বেলেগ একো কৰিব নোৱাৰে এনেকুৱা সৰু-সুৰা বস্তু যোনবিলাক মানে ঘৰত তে হওক, বহুতে এতিয়া মই দেখিছোঁ উনসূতাৰে হওক বা কিবা এনেকুৱা কিবা-কিবিৰে হয় বহুত বস্তু বনাই পেলাই বিক্ৰী কৰে, সকলোবোৰ ভাল লাগে সেনেকৈ পিঠাও আমাৰ এনেকুৱা আছে দিয়াচোন বহুতে ঘৰতে বনাই তাতে বাহিৰত বিক্ৰী কৰে, সেইবিলাক নিজৰ তেওঁলোকে এটা উপাৰ্জন কৰি আছে।
অ', সেইটোও হয়। মানে চাব গ'লে চব বস্তু ৰে মানে এটা ভাল দিশ আছে আৰু এটা বেয়া দিশ আছে, হয় নাই?
সেইটোৱে, সেইটোৱে, সেইটোৱে তুমি ঠিকেই কৈছা মানে নিজৰ কাৰণে ভাল বা কেতিয়াবা বেয়া-বেয়াও হয় দিয়াচোন। এনে তুমি মানে কোনটো বিহু চবতচে ভাল পোৱা?
কোনটো বিহু ক'ব গ'লেতো এতিয়া, ৰঙালী বিহুটোৱে ভাল লাগে দিয়াচোন। নাচ-গান হয়, নাচিব পাৰো, গাব পাৰো, তেনেকুৱা ধৰণৰ। হা, উম। গোটেই কেইটা বিহুৱে ভাল লাগে দিয়াচোন, কিন্তু মানে নাচৰ লগত জড়িত হলে মানে মই নাচি ভাল পাওঁ বা গান গাই ভাল পাওঁ। তেনে, তেনে ক্ষেত্ৰত মানে ৰঙালী বিহুটো বেছি ভাল লাগে আৰু।
অ', সেনেকুৱাই মোৰো একেই দিয়া মানে ৰঙালী বিহু সময়ত যাতে মানে আমাৰ ইয়াতে চহৰততো জানাই কিমান মঞ্চ বিহু বিলাক হৈ থাকে, তাতে নাচিব পাৰিবা এনেকুৱা মুকলি বিহু-চিহু হ'লেও নাচিব পাৰি, এতিয়া মই যি লা যোৱাবাৰ গাঁৱত যাওঁতে মানে, গাঁৱতচোন জানাই যে সৰু-সৰু ল'ৰা-ছোৱালী হওক বা বা ডাঙৰ ডেকা-গাভৰুবোৰে এনেকুৱা গধূলি হলে সকলোৰে ঘৰে-ঘৰে যায় মানে একা এ হুঁচৰি টাইপৰ নাচে ন, ভাল লাগে এই সকলোবোৰ। ময়ো
উম, হুঁচৰি গাব যায় উম, ভাল লাগে। কিন্তু আজিকালি ক'ব গ'লে মানে বিহুতো উপাৰ্জন হৈ গৈছে ন, চবফালে মানে টকা পইচাৰে খেল হৈ গৈছে, সিটো বস্তু ভাল নালাগে।
সেইটোয়ে গাঁৱতে হওক বা এতিয়া চহৰত হ গাঁৱততো বহুত আজিকালি দেখা পাইছোঁ, গাঁৱতো মঞ্চ বিহুৰ একদম মানে সেই নাই, কমি নাই আৰু সকলোতে আছে মঞ্চ বিহুবিলাক।
তাকে, এনেই বাৰু বাকী বিহুও ভাল লাগে।
অ', ঠিকেই কৈছা, বাকী কঙালী বিহুৱেই হওক বা ভোগালী বিহুৱেই হওক ভোগালী বিহুতো জানাই আৰু ভোগৰ উৎসৱৰ দৰে একদম পালন কৰা হয় আমাৰ।
সেইটো, মেজি-চেজি জ্বলোৱা হয় ভাল লাগে ন।
তাকে একেলগে মানে আগদিনাখন ভোজ ভাত খায় আৰু পিছদিনাখন মেজি জ্বলাই। মানে সকলোখিনি বহুতেই ভাল লাগে দিয়াচোন।
উম, তাৰ মানে ক'ব গ'লে এনেতো ঘৰৰ পাৰা গোটেই পৰিয়ালৰ লগত লগ হোৱা নাযায়। কিন্তু বিহুৰ দিনাখন গোটেই পৰিয়ালৰ লগত লগ হয় ন, ডাঙৰে ডাঙৰক সেৱা কৰে, তেনেকুৱা ধৰণৰ ভাল লাগে বস্তুবিলাক চাই। ব দেখি এইবিলাক পৰম্পৰা মানে উম, আজিকালিৰ মানে প্ৰজন্মটোৱে মানে ইমান ভালকে গমেই নাপায় বুজিয়ে নাপ নাপায় তেনেকুৱা কিন্তু মই ভাবো উম, মানে আমাৰ সংস্কৃতিটো বচাই ৰাখিব লাগে আৰু ন।
অ', ঠিকে কৈছা এইটো আমাৰ, এইটো আমাৰ দায়িত্ব দিয়াচোন যে আমি আমাৰ সংস্কৃতি তো পিছৰ প্ৰজন্মকো শিকাই দিওঁ বা আমি নিজেই ভালদৰে পালন কৰি, এই সকলোবোৰ আমাৰ দায়িত্বই যেনে কোৱা আমি মানে কেনেধৰণে পালন কৰিব লাগে বা কি কৰিব লাগে কিমান নিয়ম নীতি আছে আমাৰ বিহুবিলাকৰ এনে।
সেইটোয়ে ভাল লাগে। এইবোৰ আমি শিকিলেহে ধৰা এতিয়া আমাৰ পিছৰ প্ৰজন্মটোৱে শিকিব তেনেকুৱা।
হয় তুমি ঠিকে কৈছা দিয়াচোন আমি যিমানে আমি নিজে পাৰা মানে জানিম মানে আমি আমাৰ ভাইটি ভণ্টিকে হওক বা বেলেগ সৰুবিলাকেই হওক আমি সকলো তেই শিকাব পাৰিম আমি যেতিয়া শি থাকিব পাৰিম বা আমিয়ে যদি নাজানো বা আমি যদি এইবিলাক কৰি ভালে নাপাওঁ আমি বেলেগকো নোৱাৰিম দিয়াচোন শিকাব।
উম, সেইটোয়ে বিহুত পিছে কাপোৰ চাপোৰ লোৱা নে নাই?
অ', লওঁ-লওঁ মানে ভাল লাগে দিয়াচোন লওঁ মানে মা হতেই দিয়াই দিয়াচোন বেছিকৈ।
হম। সেইটোৱে ভাল লাগে। উম, দিয়া বাৰু হ'ব দিয়া তেনেহ'লে ভাল লাগিল কথা পাতি তোমাৰ লগত।
মোৰো ভাল লাগিল দিয়া।
উম, দিয়া।